হেল্লৌ'
অঁ'
হেল্লৌ'
হেল্লৌ' কোৱাচোন। কোৱা।
অঁ অঁ' অহ' অঁ অঁ'।
অঁ' ক'ত আছা তুমি?
অ' নহয় এইটো তামানে বেলেগ কৰি আছিল, বেলেগে কৰি আছিল। কোনটো?
এয়া কৈছা, কাৰ ফোন আহি আছে।
অঁ' অঁ' অঁ'। মই ঘৰতে আছো।
ঘৰতে আছা।
অঁ'
অঁ, ফুৰিব যোৱা নাই এতিয়া।
নাই, যোৱা নাই। এই যাব ইচ্ছা নগ'ল। সেইটোৰ কাৰণে।
গধূলি যাবা।
গধূলি আজি নাযাওঁ, গা ভাল নাই।
হয় নেকি, কিয়?
হাঁ'
কিয় বেয়া গা?
এই এনেই চৰ্দি। জ্বৰ চৰ্দি, সেইটো কাৰণে। আপোনালোকে নাযায়।
মই গধূলি যাম একবাৰ, খোজকাঢ়িব।
অ' মেলা চাব যাবা নেকি?
সেনেকেই যাম আৰু মেলা চাৱা হ'ল, খোজ কঢ়া হ'ল অলপমান এনেই ৰাস্তাই - ৰাস্তাই আৰু মই, ওপৰত নাযাওঁ।
অ', ৰাস্তাই যাব?
অ', মেলাও চালো, খোজ কাঢ়াও হ'ল। অ' ওচৰতে হৈছ
এই ষ্টেচনৰ ওচৰতে।
অ'।
বহুত মানে সণ্যাসী আহিছে, আমাৰ ইয়াৰে ওচৰৰে গৈছে এইফালৰ। মানে বহুত বস্তু ওলাইছে।
ওপৰত যাবা
লাগতিয়াল বস্তু, ওপৰত যাব নোৱাৰিম তিনিদিন।
ন'দ নেকি?
নোৱাৰোঁ।
গ'লে গ'লো হয় একেলগে।
অ' যাব পাৰিলো হয়। মন্দিৰত, মানে পাছত যাম।
পিছত যাবা?
পাছত যাম। এইটো হেৰিতো যোৱা, মহোজ হা?
নতুন চিতন দেখা নাপায় আৰু সাধু - সন্যাসীবিলাকৰ।
অ', ৰাতি কি ধুনীয়া কীৰ্তন নোহোৱা হয়।
আ
এ দেখিছানা? অ', কালি কামাখ্যা দৰ্জা। বন্ধ অ নটা বজাত বন্ধ হৈছে নহয়।
অ', হৈছে।
অ', বন্ধ হোৱাৰ পিছত কি ধুনীয়া কীৰ্তন হৈছে।
অ' কেনেকোৱা কীৰ্তন?
আহ, ঢোল। মানে যোৱা বছৰো আহিছিল, যোৱা বছৰো আহিছিল। এইবছৰো আহিছিল, মানে ল'ৰা কেইটামানদি ঢোল বজায়। ইমান ধুনীয়া কৰি, চাৰিও ছাইডে মানে ঘূৰিছি অ' অ' অ'। দেখিছো, চাৰিও ছাইডে ঘূৰি আছে।
এইবাৰো যাও ব'লা, একদিন কোনবাদিনা?
অ যাবা পাৰি। ইয়াৰে মা, আলি পৰি যাব পাৰিম।
এ এইবিলাকত অকলে যাব নোৱাৰি লগ - চগ হলে ভাল।
লগ লাগে। এই আমাৰ অ, ইমান মানুহ আহিছে এতিয়া আমি যাব ভয় কৰো। বহুত মানুহ আহিছে, দূৰৰ - দূৰৰ পৰা মানুহ আহি আছে।
দূৰৰ মানে দূৰৰ বহুত দূৰৰ।
বহুত দূৰৰ আহিছে, আমাৰ ওচৰৰ মানুহবিলাকে যোৱা নাই দূৰৰ দূৰৰ মা, ছোৱালী দেখিছা না?
দেখিছো।
অ ছোৱালীটোক কি সাপ কৰিছে? ছোৱালী মানুহ হৈ কিনে।
উম অহ সিহঁতৰ সাহৰ কাৰণে আহিছে।
আহিছে।
ইমান দূৰত। এত গাড়ীত। ফি পাইছে খাৱা ফি পাইছে আহিব আৰু।
ইমান খাৱা দি আছে।
উম গাড়ীতটো পইচা নলয়। খাল লোৱাটো প‌ইচা।
পইচা নলয় ফ্ৰি অ সেইটো কাৰণে এইটো মানুহ বিলাকে কিমান বস্তু। কান্দি আছে।
আহ সেইটো বেছিকে বস্তু। তোৰ আৰু টোপোলা কৰি লৱয়ে পাৰিব।
হয়।
দুই তিনি দিনৰ কাৰণে খাব পাৰিব।
অ লৈয়ো যাব এইবিলাক বস্তু লৈয়ও যাব আৰু। আমাৰ ওচৰৰে এটা তিৰতা ভাত খাই আহ হৈছে কালি।
কোন?
এ আমাৰ ওচৰতে তিৰতা এটা।
অ এনেকে।
অ আমোদ আমোদ যাওঁতে ভাত খাইছে। পানী দিছে পানী লাইছে।
আহ পানী বটল কেইটা আঞ্চি।
পানীৰ বটল আনিছে চাৰিটা মান আৰু পেকেট পেকেট চিচতেম কৰিছে। পানীৰ পেকেট একশ।
অ সেনেকে মানুহবিলাক বস্তু কি লৈ আহে।
কিনিল আহে।
খাইয়ো লয়ো ইনকামেই আৰু অলপ। জাগাও চালা মায় মন্দিৰাটো আহিলা। অ।
আৰু ধৰ কিছুমান বস্তু বিক্ৰী কৰিব লগোৱা আহিছে।
এনেকে।
এ ৰুদ্ৰাক ৰুদ্ৰাস ৰুদ্ৰাস লৈ আহিছে। এই ৰুদ্ৰাস মানে মানে নহয় কিছুমান গোট। কি সেইগিলা ৰং দিছে ৰং দি কিনে ৰুদ্ৰাকজাক বুলি কৈছে।
হয় নেকি? অ এনেকে দু নম্বৰি কৰে। এ।
এইটো মোবাইলত‌ উঠি আছে মানে।
ৰং দে গ'লে চিনি পাই বোধ হয়।
পাই এনেকুৱা ঠগ বাজি কৰে আৰু। দুই নম্বৰি কৰে।
তোমাৰ বোৱাৰী কি কৰি আছে?
হা।
তোমাৰ বোৱাৰে কি কৰি আছে?
অ', বৌ এই মাত্ৰ এটা ফোন কৰিলোঁ।
অ'।
ভালেই আছে, অঁ'। ভালে আছে অঁ', অঁ' ভালেই আছে।
এতিয়া অলপ ভাল হৈছে গোতেই কেইদিন ন। অলপ বেলেগ হৈছে অলপ।
অঁ' নাই। নাই কেতিয়াবা ভাল হয়, কেতিয়াবা বেয়া হয় আৰু।
হয়, কথাটো কেতিয়াবা মাথাটো কি কয় কি নকয় গমেই নাপায়।
অঁ' কালি বাৰু স্কুল নাযায় নেকি?
অ এ এডি অম্বুবাচী-
অঁ' তাৰমানে- এ‌ বন্ধ নহয়, সেইখিনি সাধু সন্যাসী মানে বহুত, আৰু ইমান- কৰি আছে, পৰিৱেশ বেয়া কৰি দিচি, এনে সৰু- অঁ' সৰু ক্লাছৰ বন্ধ দিছে, অনলাইন ক্লাছ হৈ আছে, কিন্তু ডাঙৰ- ক্লাছৰ বন্ধ দিয়া নাই।
না স্কুলতো এই দুইদিন, এই এই পাঁচ দিন বন্ধয়ে দিবা লাগছিল।
বন্ধ দিব লাগে, এনেই বন্ধ দি থাকে আৰু ধৰ ইমান দূৰৰ দূৰৰ পৰা আহি- চি কাৰ কি ভৰসা কৰিবটো নোৱাৰিম না।
বন্ধ দিব লাগ-
আৰু বুজি নাপায়।
আৰু মেইন জোগা সেইখিনিয়ে-
মেইন জেগা ষ্টেশচনৰ ওচৰতে, অঁ'। আৰু পৰিৱেশ, পৰিৱেশটো বেয়া হৈ গৈছে না। দোনীয়াৰ খোৱা বস্তু দিছি লেতেৰা কৰিচি।
হয় দেই।
অঁ'অ'
হু'
সেইটোতো, আৰু ষ্টেশচনটো আছ হ'ল। অ' বন্ধ দিব লাগে, এইটোতো মানে হেৰি উৎসৱৰ নিচিনাই না। আচলতে স্কুল বন্ধ দিব লাগে, হাঁ'। বন্ধ দিব লাগে, চা ইমান দেশৰ পৰা দূৰৰ দূৰৰ দেশৰ পৰা আহে।
আৰু য-যোন ফালে আহিলো তাৰ মানে গাড়ী মটৰৰ অলপ পাৰ্কিং চাৰ্কিং নাই- বহুত দুৰত পাৰ্কিং।
তিনিদিন স্কুল বন্ধ দিব লাগে।
কিছুমান স্কুল বন্ধ দিছি।
তাৰে চকামেখাৰ ওচৰত দিছে নেকি?
দিছে কিছুমান স্কুল বন্ধ।
অঁ' কিন্তু বতৰটো ভাল হৈছি, মেলা চা- তাৰ কাৰণে, চা ভগৱান পুৰা আছে। দুৰ্গা মায়ে শক্তি দিছি।
শক্তি দিছে।
উম' ইমান কিদিন মান গৰম। যোৱা বছৰটো বহুত গৰম আছিল।
আছিল। এইবাৰ অলপ গৰম কম আছে ন?
অঁ যোৱা বছৰো যোৱা নাই। তাৰে আগৰ বছৰ গৈছিল? এই বছৰত যাম বুলি ভাবিছিলোঁ হা? নাই য গৰম বন্ধত যাম।
গৰম বন্ধত যাবা?
গৰম বন্ধত যাম। গৰম বনত যাম না আহিবৈ আকো।
উম ক'ত ক'ত যাবা?
গৰম বন্ধত ভাবিছিলো। বাইদেউ ডাঙৰ বাইদেউ মাজো বাইদেও ঘৰত যাম।
গ'লে ভাল লাগে আৰু অলপমান সিহঁতো আহিব তুমিও যাবা।
এতিয়া একেবাৰে গৰম বন্ধত। আৰু গৰম বন্ধ বুলিটো মামাক তাৰ ঘৰত আহেই না।
ভাল লাগে আৰু গৰম বন্ধত ফুৰিব যাম।
অ তোমাৰ নন্দৰে বিয়া কথা আছিল বিয়া হেৰি ঠিক হ'ল নেকি?
ননত অ।
ঠিক হৈছে ক'ত? হা?
ননন্দৰ ল'ৰা।
অ এনেকে।
অ নাই নাই হোৱা নাই এনেই মানে কথা চলি আছে এনেই ছোৱালী চোৱা বুলি কৈছে। মৰিপাৰত। কিন্তু অলপ দিন আগতে শুনিলো এইটো ঠিক নহ'ব বোলে। গঢ়ি পেলে। বেলেগ চাই আছে মানে এইটো বছৰতে কৰিব।
অ অ।
মাকতো অকলে না?
কত হ'ব বিয়া মংগলদৈত মঙগলদৈত বুলি কলে না?
মংগলদৈত নহয়। ইয়াতে ইয়াত। এই হ'ব। ল'ৰা ল'ৰাটোৰ বেষ্ট ছোৱালী ছোৱালী চাই আছিল।
মই ননন্দৰ বিয়া কথা কৈছো।
অ ননন্দৰ বিয়া। ননন্দৰ বিয়া শিপাজাৰ।
শিপাজাৰত।
অ ননন্দৰ লৰাটোৰো মানে বিয়া আৰু হা এই প্ৰাইভেট প্ৰাইভেট কোম্পানীত। ল'ৰাৰো বিয়া আছে।
অ যদি যিটো বিয়া হোৱা। নন্দাৰে তো বিয়া যি হোৱা নাই সেইটো নন্দাৰে বিয়া অহা কথা কৈ আছো মই। অ।
শিপাজাৰত কি হৈছে।
দেত হৈছে।
অ হৈছে। এইটো হেৰি হ'ব। দুূৰ্গা পূজাৰ
অ।
দুূৰ্গা পূজাৰ এই মহালয় আগদিনাখন হ'ব।
তেক।
অ। এনে আঙুঠি আঙুঠি পিন্ধাই থৈছে? আঙুঠি পিন্ধাই থৈছে।
তোমাৰ বহুত ফূৰ্তি হ'ব আৰু। লাজ বিয়া না।
দিব? অকমান ইষ্টাইল কৰিব লাগিব।
অঁ মানুহ- চানু মাতিব নে?
মানু মাতিব। এইটো লাছ নহয়। ননদৰ বিয়া। ৰাজ মানে মানে মানু মাতিব আৰু। আপোনালোককো মাতিব।
উম, হ'ব। মাতিলে যাবা। পাৰো যদি যাম আৰু।
অঁ, নেদেখা জেগা চাই আহিব পাৰব।
অঁ, অঁ অঁ।
অঁহ আৰু ল'ৰাটোৰো বিয়া পাতিব। দুটা ভাগিন আছে নহয়। ভাগিনটোৰো বিয়া। হেল্ল!
অ কে, অঁ।
হেল্ল! হেল্ল! হেল্ল! হেল্ল! হেল্ল! হেল্ল! হেল্ল! হেল্ল!